হেল্ল'। হেল্ল'।
হেল্ল'।
অঁ কোৱা।
অ, কি কৰি আছা হে বন্ধু?
অ, এনে আছো ৰবা কিনো কৰিম, গৰমতে বহি আছো ফেনৰ ত তুমি?
এ মই মানে তোমাৰ এই ভিডিঅ' চাই আছিলো মানে ইনষ্টাগ্ৰামত এটা ভিডি দেৱাইছিলো আৰু ৰীল আৰু এটা মানে এটা মানে সে দিছিল আৰু। এই তোমাৰ অম্বুমাচি মেলা দা, মানে এই এ এজন ছোৱালী আৰু ল'ৰা যি মানুহে বটল মাৰিছিল মাথাত। সেয়ে তাৰে অলপ নিউজ চাই আছিলোহে মানে দেখি কিনে বেয়া লাগে
হয় দিয়া মানে কি ক'বা আৰু মানুহৰ যিটো মানৱতা এইটো নোহোৱা হৈছে আৰু বৰ্তমান সময়ত কব গলে তুমি চাগে লক্ষ্য কৰিছা আজিকালি তোমাৰ মানুহৰ জীৱনতটো বহুত ব্যস্ততো। সকলো তোমাৰ নিজৰ কাম, নিজৰ লক্ষ্য, নিজৰ সমস্যাত ইমান ব্যস থাকে যে আনৰ কেনেকুৱা ধৰণৰ কষ্ট হৈ আছে, প্ৰয়োজন হৈ আছে সেইবিলাক মানে মনে নকৰে। কিন্তু মোৰ মতে দেই, মোৰ মতে, মই মানুহক ভাবো যে, মই মানুহে মানুহক সহায় কৰি চলিব লাগেতো, কাৰণ মানুহক মানুহ কৰি তোলাৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল ম মানৱতা। আৰু ডাঙৰ-ডাঙৰ কাম কৰিবই নালাগে নহয়, কেতিয়াবা এটা সৰু সহায় বা এটা ভাল কাম বা এটা হাঁহিয়ে যদি মাৰি দিয়ে। তেনেহলে হয়তো দিনটো সম্পূৰ্ণ সলনি হ'ব পাৰে আৰু কবলৈ গলে। সেইবাবে মই ভাবো আৰু কেতিয়াবা এই বিষয়ে তুমি কোৱা বাবে আজি মোৰ মনত পৰিল হঠাৎ, তুমি এই বিষয়ে কি ভাবা?
ভাবিবলৈতো বহুত খিনিয়ে কথা দিয়াচোন মানে তুমি এইবিলাক ভাবিতো খেত কৰিব নোৱাৰা ন, মানে এই তুমি যে ক'লা আমাৰ টো মানৱীয়তা ন, সেই মানৱীয়তাটো আমাৰ দিনক দিনে মানে নোহোৱা হৈ যাই আছে মানুহ বিলাকত। এ তুমি চাবাচোন আজিকালি এই ৰাস্তা বিলাকত তোমাৰ ধৰি লোৱা এক্সিডেণ্ট, এক্সিডেণ্ট হ'লে আৰু তাত তোমাৰ ধৰি লোৱা, এই মই তাৰ নিউজ শুনিছিলোঁ আৰু এই দুদিন আ আজি বা পৰহি আৰু। মানে এজন মানে ট্ৰেইনত যে যাত্ৰা কৰি থাকোতে মানুহ এজনে যে এজন মানে নাগৰি কৰি কক মানে এজন মানে যুৱকক আৰু মানে মাৰি পেলালে আৰু সেইবিলাক মানে শুনিলে মানে মোৰ বেয়া লাগে, মানে মানুহে এনেকে কেনেকে মাৰিব পাৰে। বা তোমাৰ এই যে ছোৱালী এজনী যে মানে তোমাৰ এই পাহাৰৰ পৰা নিজৰ যিটো অঁ ক'বলৈ গ'লে হ'ব লগা স্বামী আছে তেওঁক মানে সেই দলিয়াই দিলে। ত' সেইবিলাক ভাবিলে এনেকুৱা লাগে যে মানে তোমাৰ পৃথিৱীত তোমাৰ মানৱীয়তা মানে নোহোৱাই হৈ গৈছে আৰু। মানে কেনেকুৱা ধৰণৰ মানুহ থাকিব পাৰে ন, মানে উ নিজৰ যিটো বা নিজৰে হওঁক বা আনৰ যিটো ফাষ্ট এই বলবমো সন্থাৰ বোৰৰ নকৰে তেওঁলোকে মানে নাভাবে আজিকালি মানে এইটো কলিৰ যুগ পৰিছে ন সেই কলিৰ যুগত মই দেখিলোঁ মানুহৰ মানৱীয়তা ক'বলৈ দিয়া। এই ইচ্ছা গ'লে মাৰি পেলাব পাৰে ইচ্ছা ইচ্ছা গ'লে তুমি সহায় কৰিব পাৰা। ইচ্ছা গ'লে মানে যিকোনো কৰিব পাৰে মানুহ এনেকুৱা হৈ গৈছে তোমাৰ য'ত তোমাৰ একো কৰিবই অ' নোৱাৰে মানে এনেকোৱা হৈ গৈছে ন মানুহ বোলা বস্তুতটো মানে মানৱীয়তা যিটো মানুহৰ সেই মান মানৱীয়তাটো বহুত নাইকিয়া হৈ গৈছে ক'বলৈ গ'লে।
হয় দিয়া। মোৰ নিজৰে মানে মনত আছে আৰু এবাৰ কি হ'ল মানে এজন বৃদ্ধ মানুহে আৰু ৰাস্তা পাৰ হ'ব কাৰণে বহুত কষ্ট পাই আছিলে হা মই দেখিছোঁ আৰু মই দূৰৰ পৰাই দেখিলোঁ মানে কি হ'ল সেই সময়ত বহু মানুহ তোমাৰ ওচৰৰে পাৰ হৈ গ'ল কিন্তু সেই সময়ত কোনোবাই তেওঁক বিশেষ গুৰুত্ব নিদিলে বা তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নাহিল শেষত মানে এজন যুৱক গৈ তেওঁক ধৰি তোমাৰ সুৰক্ষিতভাৱে ৰাস্তাটো পাৰ কৰাই দিলে কাৰণ সেইটো হয়তো তোমাৰ মাত্ৰ দুই তিনি মিনিট মানৰে আছিল। বেলেগেও কৰিব পাৰিলে হয়। কিন্তু সেই বৃদ্ধজনৰ মুখত যিটো হাঁহি দেখিলোঁ ন তাৰপিছত সেইটো কিন্তু মই এতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেতিয়া তোমাৰ মই অনুভৱ কৰিলোঁ যে এই যিটো মানৱতা ন মানৱতাটো আচলতে এনে ধৰণৰ সৰু সৰু কামতে আমি প্ৰকাশ কৰিব পাৰোঁ আৰু এয়া তুমি। তৰা আহ দা এই যিবিলাক মন্দিৰ হয় ন মন্দিৰৰ যিবিলাক চান্দা দিয়া তোলা হয়। মন্দিৰৰ অনুষ্ঠান বা বিহুৰ অনুষ্ঠানত তুমি যদি তোমাৰ তাত টকা পইচা নাই তেনেহ'লে তুমি তেওঁলোকক যদি হাঁহি মাৰিও কথাবোৰ কোৱা পা ধেমালিৰে অলপমান ক কথা বোৰ বুজাইছা তেনেহলে তেওঁলোকে মানি ল'ব, কিন্তু তুমি যদি তোমাৰ মানৱতা গুণটো নেদে খাই তেওঁলোকক খঙত বা কিয় পইচা খুজিব আহিছা এনেক ধৰণৰ কথা ব্যৱহাৰ কৰি কেনে কোৱাত তেওঁলোকেও বেয়া পাব তেওঁলোকেও মনত আঘাত পাব হয়তো দান বৰঙণি দিব নোৱাৰিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু যিটো মুখৰ মাত বা মুখৰ হাঁহি সেইটো কিন্তু যথেষ্ট মানে এ বেলেগ কৰি তোলে আৰু মানুহ এজনক, কাৰণ তোমাৰ মানৱতা মানেটো কেৱল দান বৰঙণিৰ কৰা নহয় ন', আনৰ অনুভৱ বুজি পোৱাটোও হ'ব পাৰে বা আনক সন্মান কৰাটো হক বা সময়ত তোমাৰ যেতিয়া প্ৰয়োজনৰ সময় আহে তেতিয়া কাষত থকাটো টো মানৱতাৰে এটা অংশ বুলি ক'ব পাৰা ন।
হয় দিয়া, একেবাৰে ঠিক কথা কৈছা দিয়া একদম। আৰু তোমাৰ অ', মই ভাবো যে আৰু এই যিবিলাক এই ঘটনা আছে, তুমি ক'লা যে তুমি এজন বৃদ্ধ মানুহক ৰাস্তা পাৰ কৰালা আৰু ত' তাতে কি হ'ল, তোমাৰ এটা আমাক মানে বহুত শিক্ষা দিয়ে জানানে তুমি ধৰি লোৱা আমি কেতিয়া ভাবোঁ আৰু এই যে সমাজ আছে, আমি সমাজখনতো বহুত সলনি কৰিব বিচাৰোঁ ন মানে সমাজখনৰ যিটো আহ, ডাঙৰ ডাঙৰ কাম কৰিব বিচাৰো সমাজৰ বা সমাজৰ আমি ভাল কৰিব বিচাৰো ন। ত', সমাজত ভাল কৰি, ভাল কৰিবলৈ হ'লে আৰু আমি প্ৰথমে এইবিলাক সৰু সৰু কামৰ আগবাঢ়িব লাগিব মই আৰু ভাবো আৰু এনেকুৱা আৰু, যদি আমি ধৰি লোৱা প্ৰতিদিনে অলপ ভাল ব্যৱহাৰ কৰো মানুহক বা ধৰি লও আনক সন্মান দিও বা তোমাক ধৰি লোৱা এই কিবা প্ৰয়োজন হলে তেওঁলোক সহায় কৰোঁ বা ধৰি লওক সমাজখনক আৰু লাহে লাহে ভাল কৰিবলৈ এইবিলাকেতো যথেষ্ট ন সৰু-সৰু কামৰ কৰাৰে আমি ডাঙৰ ডাঙৰ কাম পৰিৱৰ্তন কৰিব পাৰিম ন এই মই এতিয়া দেখিছোঁ যে এই অম্বুবাচী মেলাবিলাকতে কিমান মানে মানুহে কাজিয়া সৃষ্টি হৈছে মানে কিমান মানে হাল্লা, হাল্লা এইবিলাক হৈছে তো সেইবিলাক কিয় হৈছে? কাৰণ চোৱা কাৰো মানুহৰ ধৈৰ্য্য নাই ক'বলৈ গ'লে ইটোৱে-সিটোক মানে মাৰিছে, ইটোৱে সিটোক মানে গালি পাৰিছে টো কাইয় মানে ধৈৰ্য্য নাই মানে অলপতে খং উঠি গৈছে
থাকিব লাগে বা যিটো তোমাৰ শান্ত হৈ থাকিব লাগে মানে অ', অ', শান্ত হয় আৰু অ, মানে মানে এতিয়া অকল তেওঁ লোকৰ অ, খং ৰাগ কাইজাখন থাকিব আৰু সেইটোতো বহুত কথা দি আছো আৰু তোমাৰ ক'বলৈ গ'লেটো বহুত আছে এই যিটো মানুহৰ
অ, ব্যৱস্থা হওক এই ব্যৱস্থাৰ লগতে এই যিটো মানুহৰ সমাজৰ যিটো নিয়ম বা সমাজটো আজিকালি মাক দেউতা সমো কমি গৈছে দিয়া ন। অহ, তাৰপিছত সমাজৰ যিটো, তো ধৰি লোৱা এই যিটো মানুহৰ সমাজৰ লগতে মানুহ মানুহৰ টো মানৱীয়তা এইটো মানে মানুহ নাথাকিলে মানে এজন মানুহে যদি এজন মানুহক সহায় নকৰে, বা ধৰি লোৱা এজন মানুহে আন এজন মানুহৰ
ই মাজ চলিবই বোলে মানে সমাজ এখন বা তোমাৰ মানে, চলিবলৈ মানুহ কি লাগিব মানৱ ৱীয়তা লাগিব। স চলিব লাগিব ন' ত' সহায় নকৰিলে নহয় ন, চব বস্তু সহায় কৰিলেহে ল আমি এজনে এজনে আন মানে আমি আগবাঢ়ি যাব পাৰিম। বাকী মই বিশেষ নকওঁ দিয়া, তুমিও কোৱাচোন আৰু কিবা অলপ।
উম, তাকে দিয়া, তুমি কোৱা কথাখিনিতো হয়ে আৰু মোৰ মতে কি জানা যিটো মানৱতাৰ শিক্ষা ন', সেই শিক্ষাটো এটা ঘৰ বা পৰিয়ালৰ পৰাই আৰম্ভ হয়, কিন্তু জীৱনত কাৰণ সৰুৰে পৰা যদি তুমি ল'ৰা-ছোৱালী এজনক আনক সন্মান কৰিবলৈ হওঁক বা ভাগ বতৰা কৰিবলৈ বা সহায় কৰিবলৈ শিকোৱা ন', তেন্তে ডাঙৰ হৈ তেওঁলোকো ভাল মানুহে হ'ব। কেৱল পঢ়া শুনা বা ডাঙৰ চাকৰি প পোৱাতোৱেটো ডা সফলতা নহয় ন, এজন ভাল মানুহ বা ভাল মনৰ মানুহ হোৱাটো সমানে গুৰুত্বপূৰ্ণ আজিকালি। তোমাৰ এই ক্ষেত্ৰত বিদ্যালয়ো এই মূল্যবোধবোৰ শিকোৱাত গুৰুত্ব দিব লাগে, কাৰণ ধৰা জ্ঞানৰ লগত যদি, দয়া, সহানুভূতি হওক বা সন্মানৰ অনুভৱ নাথাকে ন' তেন্তে সেই জ্ঞান সম্পূৰ্ণ নহয় কিন্তু কেতিয়াও, আৰু মানৱতাটো হৈছে তোমাৰ এটা জ্ঞান হে, বা জ্ঞানৰ লগত তোমাৰ গুণ বুলি ক'ব পাৰা এইটোক যিয়ে তোমাৰ মানুহক আন যিটো হৃদয়, ত' তোমাক এটা স্থান দিয়ে সমাজখন তোমাৰ শান্তিপূৰ্ণ সুন্দৰ কৰি ৰাখিবলৈ তোমাৰ, এটা উপায় দিয়ে বা বিকল্প দিয়ে, সেয়হে মই ভাবোঁ আৰু প্ৰতিদিনে তোমাৰ অন্তত এটা ভাল কাম কৰাৰ চেষ্টা আমি সকলোৱে কৰা উচিত। কাৰণ, ভাল কাম নকৰিলেও মানুহে আজিকালি বেয়া কাম কৰে। ত' বেয়া কাম কৰাতকে তুমি সৰু চাই এটা ভাল কাম কৰিব চেষ্টা কৰিব লাগে, কাৰণ সেই কাম টো তোমাৰ যিমানে সৰু নহওক যদি তাৰ, ফলত কাৰোবাৰ মুখত এটা হাঁহিও বিৰিঙে তেন্তে সেইটোৱে তোমাৰ সাফল্য বুলি ধৰিব পাৰা আৰু। আৰু পৃথিৱীখন তোমাৰ অলপ ভাল কৰিবলৈতো সকলোৰে পৰা ডাঙৰ ডাঙৰ পদক্ষেপৰ প্ৰয়োজন নাই ন' সৰু সৰু মানৱীয় আচৰণে যথেষ্ট। ত' শেষত মানে মানুহে কি কৰে তোমাৰ, যিবিলাক ধন সম্পত্তি হওক বা পদবী সেইবোৰতো মনত নাৰাখে ন' তোমাৰ যেতিয়া শেষৰ মুহুৰ্ত আহিব তেতিয়া তুমি কিমান ভাল কাম কৰিছা তে তিয়া সেইটো দি হে মানুহে মনত ৰাখিব, ত' তেওঁলোকৰ, প্ৰতি তোমাৰ আচৰণ কেনেকুৱা আছিল বা তুমি কেনেকে কথা পাতিছিলা কেনেকুৱা ব্যৱহাৰ আছিল, কে তুমি স সম্যসা সময়ত তেওঁলোকৰ সহায় কৰিছিলা নে নাই ত এনেকুৱা ধৰণৰ বস্তুবোৰহে মানুহে শেষত মনত ৰাখে ত সেইহে তোমাৰ ক'বলৈ গ'লে টো যিটো মানৱতা সেইটো তোটো বৰ্তমান সমাজত নোহোৱা বুলিয়ে ক'ব পাৰা নোহোৱা হৈ গৈছে। তাৰে মাজতো দুজন এজন তাৰে প্ৰতীক হয় জিলিকে আৰু মাজে মাজে আৰু তোমাৰ যিটো মানৱতা ন মানৱতাৰ কথা কোৱাৰ লগতে তুমি যিটো দয়া বা সহানুভূতি এই সেইটোৱে মানে মানুহৰ এটা আচল পৰিচয় দাঙি ধৰে আৰু মোৰ মতে যদি ধৰা আমি এই গুণবোৰ জীৱনত ধৰি ৰাখিব পাৰোঁ তেন্তে কেৱল নিজৰ জীৱনে নহয় কিন্তু কিন্তু আনৰ জীৱনো অলপ হ'লেও সুন্দৰ কৰি তুলিব পাৰিম। বাৰু। এই বিষয়ে বিশেষ একো নকওঁ দিয়া কাৰণ মানৱতাৰ কথাটো ইমান গভীৰ মানে তুমি কৈ শেষ কৰিব নোৱাৰা আৰু এটাৰ পিছত এটা বস্তু জড়িত হৈ থাকে বৰ্তমান মানুহৰ পৰা ভৱিষ্যত প্ৰজন্মৰ ক্ষেত্ৰতো বহু ধৰণৰ মানৱতাৰ গুণ যিটো দৰকাৰী সেইবোৰ হয়তো আমি বজাই ৰাখিব লাগিব আমিও নিজেও সৰু সৰু পদক্ষেপ কৰি কৰি তো এই বিষয়ে পিছত কেতিয়াবালৈ কথা পাতিম আজিলৈ নহ'লে ৰাখিছোঁ দিয়া।
অ' অ' হ'ব দিয়া।